ধু অ' শুনি আছো অ' ভালেই। তোমাৰ ভাল?
ভালে। ভালে।
অ- অ। আজি মানে তোমাৰ লগত মই এটা বিষয় আলোচনা কৰিম ভাবিছো মানে উ স্বাস্থ্যৰ বিষয়ে। কেনেকুৱা হ'ব?
আচ্ছা -আচ্ছা। হয় নেকি? অ' বহুত বহুত ভাল হ' ব। ভাল হ'ব।
আচ্ছা মই আচলতে মানে এ মই কেইমাহ মান ধৰি মানে ব্যায়াম কৰি আছো। হা, আৰু স্বাস্থ্য খাদ্য খোৱাৰ চেষ্টাও কৰিছো। এতিয়া, তাৰ কাৰণে কিন্তু মই বহুত মানে ভাল সিদ্ধ ভালেখিনি মানে তাৰ ৰিজাল্ট পাইছোঁ।
আচ্ছা। আচ্ছা। হয় নেকি?
উম। আমি শাৰীৰিক সুস্থ সুস্থতা আৰু আমাৰ জীৱনৰ কিন্তু এটা গুৰুত্বপূৰ্ণ অংশ হয়। ই মানে আমাক এটা সুস্থ শক্তিশালী আৰু সক্ৰিয় কৰি ৰাখে। নিয়মিত ব্যায়াম কৰিলে বা বহু ৰোগৰ পৰা মানে হাতো সাৰিব পাৰি। তুমি কি ভাবা?
অ ঠিকেই কৈছা তুমি কিন্তু, আজিকালি বহু মানুহে ব্যস্ততাৰ মাজ অ ব্য ব্যস্ততা বাবে ব্যায়াম কৰিবলৈ ইমান
উম সময় নাপায়। হয়-হয়। কিন্ত তাৰ মাজতেই ধৰা আৰু যেতিয়া সময় সুযোগ মিলাই মানে আৰু তাৰ উপৰিও আমি চাওক ভাল সুষম আহাৰ খাব লাগে। এই আহাৰ খোৱাৰ ওপৰত আমি গুৰুত্ব দিব লাগে কাৰণ তুমি গম পোৱাই আজিকালি বজাৰত কিমান ভেজাল খাদ্য হেইবিলাক খোৱা যায়। মেডিচিন দিয়া। কিবা ঔষধ দিয়া। এইবিলাক- সেইবিলাক খালেতো আমাৰ বেমাৰ হ'বই।
অ'। ঠিকে কৈছা তুমি। পিছে তুমি কেনে ধৰণৰ ব্যয়াম কৰা?
ব্যায়াম মই এনে সাধাৰণতে দৌৰা, জপিওৱা, পোচ-আপ, এক্সাৰচাইজ, ষ্ট্ৰেটছিং সেনেকুৱা ধৰণৰ।
অ' বহুত ভাল অভ্যাস। পিছে আহ দৌৰাৰ কি কি উপকাৰ আছে?
দৌৰিলে মানে হৃদযন্ত্ৰ শক্তিশালী হয়। ৰক্ত সঞ্চালনো উন্নত হয় আৰু মানে শৰীৰত অতিৰিক্ত মানে যিটো মানে চৰ্বি থাকে চৰ্বিও কমি যায়। লগতে মানে মানসিক চাপো কম হয়।
আচ্ছা আচ্ছা ত' আহ কথাৰ মতে তোমাৰ আহ ব্যায়াম আৰু শাৰীৰিক আহ শাৰীৰিক মানে আহ শাৰীৰিক মানে তাৰ লগত তোমাৰ অলপ কি কয় অধিক মানে বেছিকৈ ই আছে তুমি জানা কথাবোৰ ন
অ অ হয় হয় মানে ব্যায়াম কৰি হয় কোৱা
স্বাস্থ্যৰ লগত শাৰীৰিক মানে সুস্থতাৰ কি সম্পৰ্ক আছে
মানে ইয়াৰ লগত বহুত গভীৰ সম্পৰ্ক আছে যেনেকে ধৰা তোমাৰ শাৰী মানসিক যদি তুমি শাৰ শৰীৰেদি যদি তুমি কষ্ট কৰা বা খেলা ধূলা কৰা বা এইবোৰ ফুটবল চুটবল ক্ৰিকেট বেডমিন্টন আদি খেলা তেতিয়া মানে আমাৰ শৰীৰৰ লগত সক্ৰিয় থকাৰ লগতে দলীয় ভাৱে মনোভাৱ টো মানে গঢ় লৈ উঠে আৰু শৰীৰ সুস্থ থাকিলেহে মে সুস্থ এটা মন থাকিব সুস্থ আৰু সেই সুস্থ মনেদিহে মানে আমি ধৰা সমাজৰ হৈ বা আমাৰ ঘৰৰ হয় ভাল ভাল কাম
উম বুজিলো বুজিলো ভাল কথা কৈছা তুমি পিছে এই অহ খাদ্যভ্যাসাৰ ভূমিকা কেনেকোৱা
আমি উ খাদ্যাভ্যাসৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ সেই স্বাস্থ্যৰ ক্ষেত্ৰত আমি যদি মানে ভাল খাদ্য খাওঁ সুষম আহাৰ খাওঁ দৈনিক ব্যায়াম কৰো তেতিয়াহে মানে আমাৰ এই শৰীৰটোৰ মানে যিখিনি পাবলগীয়া নিউট্ৰিচন বুলি কয় সেইখিনি যদি আমাৰ শৰীৰটোক দিও তেতিয়াহে মানে আমাৰ শৰীৰটোয়ে ভালদৰে কাম কৰি যাব পাৰিব
অ পিছে দেখাত পোৱা যায় যে আমাৰ সৰু সৰু বাচ্ছা বা ল'ৰা ছোৱালীহতে ফাষ্ট ফুডটো অলপ অকন বেছিকৈ ভাল পায় হয়নে ত এই ফাষ্ট ফুড বিলাক যদি আমি খাওঁ তেতিয়াহ'লে কি কি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আমি
মানে ফাষ্ট ফুড খালে আমাৰ যেনেকৈ ধৰা তোমাৰ ডায়বেটিছ বা কৰ্কট ৰোগ বা এনেকোৱা ধৰণৰ আৰু মেদবহুলতা যিটো চ মানে চৰ্বি জমা হয় শৰীৰত মানে শ ফেট বা চৰ্বিটো মানে হৈ যায় সেইটো এনেকোৱা হ'লে মানে বহুত সমস্যা হয় আৰু বিভিন্ন বেমাৰৰো মানে বেমাৰ সৃষ্টি হয় সেইবোৰ আমি যিমান মানে পাৰি কমাই খাব লাগে আৰু
হয় হয় ঠিকে কৈছা তুমি পিছে পানী খোৱাৰ বিষয়ে তোমাৰ কি মত আছে
পানীটোতো মানে প্ৰানী প্ৰানী প্ৰাণীৰ প্ৰাণ বুলি কোৱা হয় সেইবাবে মানে পানী আমি খুব ভালদৰে বেছিকৈ দিনে প্ৰায় চাৰিৰ পৰা পাঁচ লিটাৰকৈ পানী প্ৰত্যেকজন ব্যক্তিয়ে খোৱাটো দৰকাৰ মানে এজন প্ৰাপ্তবয়স্ক মানুহৰ বাবে পানী খোৱাটো বহুত জৰুৰী আৰু ইয়াৰ লগতে মানে চাফা পৰিষ্কাৰ পানী খোৱাাটো জৰুৰী তুমি দেখিছা হয়টো আমাৰ গাঁৱে ভূৱে থকা মানে নলা এই কি কয় এইবোৰ দমকল কৱাৰ পৰা মানে তেওঁলোকে এ ফিল্টাৰ নকৰাক কৈ খাই দিয়ে পানীটো গতিকে তাৰ ফলত বহুত মানে সমস্যাৰ সৃষ্টি হয় ফিল্টাৰ নকৰাকে খালে কলেৰা এইবোৰ বেমাৰ বা এইবোৰ কেঞ্চাৰ পৰ্যন্ত যক্ষ্মা এনেকুৱা ৰোগো হৈ যায় এই লেতেৰা পানীৰ সেৱা নক কৰাৰ ফলত গতিকে মানে চাফা পানী পৰিষ্কাৰ কৰি ফিল্টাৰ কৰি খোৱাটো বহুত জৰুৰী
হয় যদি মানে মোক এনেধৰণৰ ভাৱনা মনত আহে কিন্তু আজি তোমাৰ লগত কথা পাতি কিনে মানে এটা সুযোগ পাইছো মই তোমাক মানে পতা সুধিবলৈ তো এটা কথা মোক কোৱাচোন সময় মানে তোমাৰ শুই থকা সময়ৰ শুই থকা সময় যোনটো আমি পাওঁ তো টোপনিৰ সময় বুলি কওঁ এইটোৰ লগত আমাৰ শাৰীৰিক সম বৰ কিবা
আছে আছে বহুখিনি আছে টোপনি হৈছে মানে আমাৰ আটাইতকৈ জৰুৰী এটা উপাদান আমাৰ স্বাস্থ্যটো আমাৰ দিনটো মানে কাম কৰাৰ কাৰণে যিটো মানে শক্তি সেই শক্তিটো আহে টোপনি টো মৰাৰ ফলত এতিয়া আমি দিনটো আগৰ লাগিব কাম কৰি তাৰপিছত ৰাতি যেতিয়া তুমি ভালদৰে শুব পাৰিবা বডিত মানে শৰীৰটোৱে তোমাৰ আকৌ মানে শক্তি পিছদিনালৈ শক্তিখিনি মানে জমা কৰি ৰাখে যাতে পিছদিনালৈ তুমি যাতে আৰু ভালদৰে কাম কৰি যাব পাৰা। সেইবাবে দৈনিক সাতৰ পৰা আঠ ঘন্টা আমি নিয়মীয়াকৈ টোপনি যাব লাগে ইয়াক ডক্তৰেও পৰামৰ্শ দিয়ে গতিকে আমি টোপনি ক্ষতি কৰাটো একেবাৰে ভাল নহয় স্বাস্থ্যৰ বাবে। তুমি কেতিয়াবা টোপ কট কৰা নেকি
মইতো মোৰ বেছিভাগ টোপনি ক্ষতি হয় মানে মোৰ ব্যক্তিগত কথা কিন্তু মই কেতিয়াবা মোবাইল দেৰিলৈকে মোবাইল চলাও ত' কেতিয়াবা তিনটা বাজি যায় খব কবলৈ ৰাতিটো আকৌ জল্দি কি উঠ পঠিব লগা হয় কিয়নো মই কামতো অ যাব লগা হয় ত এনেকে যদি যদি আমি মোবাইলটো অলপ বেছিকে চলাওঁ বা টোপনি অকণ বেছিকে ক্ষতি কৰো তেতিয়া কিবা উ মানে ক্ষতি আছে নেকি গা মানে
হয় হয় এইটো তু বহুত ভাল কথা এটা সুধিলা আমি মানে কি হয় যেত যেতিয়া শুৱাৰ আগে আগে যে মোবাইল চলোৱা যায় সেই তাৰে মানে যিটো মোবাইল ইচকিনৰ ৰশ্মি সেই ৰশ্মি মানে চকুত লগাৰ ফলত আমাৰ টোপনিটো মানে ক্ষতি কৰে টোপনি আহা নহা ভাৱ সেনেকুৱা ধৰণৰ সৃষ্টি হয় সেইবাবে মানে টোপনি যোৱাৰ আগে আগে প্ৰায় পাৰিলে আমি মোবাইল নচলোৱা বা কমকৈ চলাব লাগে গম পাইছানে তুমি
আচ্ছা আচ্ছা হয় নেকি পিছে তুমি অ পিছে তুমি যোগাসনো কৰ কৰা নেকি
যোগাসন মই প্ৰায় তিনি তিনিদিন কৰোঁ সপ্তাহত বাকী তোমাৰ এনেকুৱা ধৰণৰ এক এক্সাৰচাইজবোৰ মই আ শাৰীৰিক ব্যায়ামবোৰ কৰি থাকোঁ
হয়
উম
উ মানে এটা কথা সুধো তোমাক মা দেউতাৰ কাৰনে অ বৃদ্ধ লোকসকলৰ বাবে কি এ কেনে ধৰণৰ ব্যায়ামটো উপকাৰী
আহ বৃদ্ধ লোকসকলৰ বাবে মানে তোমাৰ এই অ সাধাৰণ যিবোৰ যোগাসন আছে প্ৰাণায়াম যোগ ধ্যান তেনেধৰণৰ বোৰ কৰিব লাগে আৰু লগতে মানে ডক্তৰৰ পৰামৰ্শ লৈহে তেনেবোৰ এক্সাৰচাইজ মানে ব্যায়ামবোৰ সাদ কাৰণ কিয়নো কিছুমান লোকৰ বা বৃদ্ধ লোকৰ শৰীৰ বা ভৰিৰ আঁঠুৰ এনেকুৱা বিষ থাকিব পাৰে সেই হিচাপে তেওঁলোকৰ মানে আহ ব্যা ব্যায়ামবোৰ মানে চিলেক্ট কৰি মানে তেওঁলোকে শেষ কৰাটো জৰুৰী আৰু পৰামৰ্শ লয়
আহ পিছে এ ছাত্ৰ ছাত্ৰীৰ অ বাবে শাৰীৰিক সুস্থতা কিয় প্ৰয়োজন
ছাত্ৰ ছাত্ৰীৰ বাবেতো শাৰীৰিক সুস্থতাটো বহুত প্ৰয়োজন কিয়নো তেওঁলোকে যিহেতু পঢ়া শুনা কৰাৰ লগত জড়িত গতিকে যদি এটা ভাল স্বাস্থ্য স্বাস্থ্যৰ যদি অধিকাৰী হয় ছাত্ৰ বা ছাত্ৰীজন তেতিয়াহে মানে তেওঁলোকে পঢ়া শুনাৰ লগত ভালদৰে একাত্ম হৈ মনোযোগ দিব পাৰিব শাৰীৰিক মানে যদি সুস্থতা যদি থাকে তেতিয়াহে মানে পঢ়াৰ লগত মনোযোগটো বাঢ়ে আৰু যদি তেওঁ ধৰা যদি অকমান আহ এলেহুৱা বেমাৰ বেমাৰ হৈ থাকে বা তেওঁলোকে শাৰীৰিক কষ্ট বাদ দি কৰিব নিবিচাৰে তেতিয়া মানে তেওঁ এলেহুৱা ভাৱ এটা জন্ম জন্ম হয় আৰু এলেহুৱা ভাৱ হ'লে মানে পঢ়া শুনাতো মনোযোগটো কমি আহে এনেকুৱা মানে বহুখিনি সমস্যা হয় সেইবাবে মই মানে ছাত্ৰ ছাত্ৰীসকলক ক'ম যে তেওঁলোক দৈনিক মানে যোগাসন ব্যায়াম ধ্যান এনেকুৱা যিখিনি পাৰে। তেওঁলোকৰ পাৰ্য মানে। কৰাটো দৰকাৰী তুমি কি ভাবা এই বিষয়ে।
সঁচাকৈ তুমি বহুত অ সৰলকে কথাবোৰ বুজাই দিছা।
হয়।
অ খেল ধিমালিও। অ নিশ্চয় সহায় কৰে শাৰীৰিক সম্পৰ্কত।
খেল ধেমালিও কৰিব লাগে আমি আজিকালি ল'ৰা ছোৱালীবোৰতো প্ৰায় খেলপথাৰত খেল নেখেলাই হৈছে। মোবাইলতে মানে বেছিভাগ তেওঁলোকে খেল খেলে বা সময় অতিবাহিত কৰে। গতিকে সেইটো মানে স্বাস্থ্যৰ বাবে আমাৰ মানে ক্ষতি কৰা হৈছে। পাৰ যদি আমাৰ ভাত। ভৰীৰ এখন। চালনে নহয়। অ তেতিয়াহ'লে আমাৰ ক'ত আমাৰ। দৈহিক বিকাশ। বা শৰীৰৰ বিকাশ হ'ব। মোবাইল স্ক্ৰীণত থাকিলেততো আমাৰ শৰীৰ বিকাশ নহয়। হয় নহয় কথাটো।
বাৰু এতিয়াাৰ প্ৰযুক্ত। ক্তিৰ যুগত বহুতে বহি বহি কাম কৰিব বিচাৰে। ত এতিয়া এই। কিবা কয় ৱৰ্ক ফ্ৰম হোম বুলি ক। ঘৰত বহি বহি কাম কৰে অফিচতো এনেকে হয় ত তেওঁলোকৰ বাবে। তুমি কি পৰামৰ্শ দিব বিচাৰিছা।
তেওঁলোকৰ বাবে মই পৰামৰ্শ দিম যে তেওঁলোকে যদিও মানে ঘৰৰ পৰাই থাকি কাম কাজবোৰ কৰে তাৰ লগতে যদি অকনমান সময় উলিয়াই বেছিও নহয় যদি বা এঘন্টামান সময় উলিয়াই যদি অকনমান তেওঁলোকে শাৰীৰিক অনুশীলন বা এনেকুৱা ধৰণৰ আহ ব্যয়াম যোগা। ধ্যান এইবোৰত অকমান সময় দিয়ে বা খোজ কাঢ়ে তেনেকুৱা কৰিলেও মানে তেওঁলোকৰ অকমান হ'লেও শৰীৰটো মানে আগতকৈ সতেজ অনুভৱ কৰিব বুলি মই মানে ভাবো আৰু।
আচ্ছা আচ্ছা খুব উপকাৰী কথা ক'লা তুমি আজি আ মইো। এতিয়াৰ পৰা নিয়মীয়া। ব্যায়াম আৰম্ভ কৰিম বুলি ভাবিলো।
খুব সুন্দৰ ভাল কথা। আমি নহ'লে আমাৰ বক্তব্যটো। ইমানতেটা সামৰো পাছত আমি ভালকে পাতিম।
হয়, হয় ভাল পিতা পিতি উ উম ধন্যবাদ।